হেল্ল' হেল্ল' অহ কি কৰিছা
নাই একো কৰা নাই মই বহি আছো
আচ্ছা অ ভাত বনালা
উম হৈ গল চব বনোৱা এতিয়া খোৱা নাই
কি কি বনাইছা আচ্ছা মইয়ো খোৱা নাই বনাই ময়ো আজি মাছ আৰু ভাতে বনাইছো আৰু এটা আঞ্জা বনাইছো আলু আলু দি আলু আৰু বেগন বনাইছো আ ভা
আচ্ছা
আৰু খবৰ পাতি ভালে ন
অ চব ভাল
তাতে গৰম কেনেকোৱা ইয়াতে গুৱাহাটীতটো বহুত গৰম দিছে কালি অলপ বৰষুণ দিছে ছিলেই আকৌ আকৌ আজি বেছি ৰ'দ দিছে গৰম বাহিৰত ওলাবই নোৱাৰে একদম তাতে কেনেকুৱা গৰম। কলকাতাত কেনেকুৱা গৰম।
আছা উম। গৰম দিচে খুব। বহুত গৰম দিছে ইয়াতে। বৰষুণ হোৱাই নাই।
নোৱাৰে ন। আমাৰ ইয়াতেতো কালি বৰষুণ হৈছে। দিছিলে অলপ কিন্তু তাতে একদম বৰষুণ নাই ন।
নাই একদম বৰষুণ দিয়াই নাই।
কিয় ৰেবা। অলপ দিন মোৰ বন্ধ দিছে এইটো অ', মোৰ ঠিকে চলি আছে। এতিয়া যি মোৰ বন্ধ দিছে। অলপ দিন ত' ভাবিছোঁ কৰবাত ঘুৰিব যাওঁ বুলি ক'ত। ক'ত যাও ভাবিছোঁ।
ইয়াতে কলকাতাত আহিব পাৰা ইয়াতে বহুত জাগা আছে ঘূৰিবৰ কাৰণে।
অ',। এইটাতো উচৰতে হয় গুৱাহাটীৰ পৰা। ট্ৰেইনত। নালাগে অ', দচ দচ পো অ যদি বেছি অ', যদি আমি সময়ত যিমান দিয়া টাইমত যদি আমি আহি যাওঁ উ'ম একদিনতে হৈ। যাব ন এক দিন লাগিব দচ পোন্ধৰ। লাগিব।
অ একদিন লাগিব আহোতে একদিন লাগিব। অ',। পোন্ধৰ ষোল্ল হ'ম ইয়াতেটো বহুতে। অ',।
এইটো মই যদি গ'লে তাতে তো ষ্টেচনত নামিব লাগিব। ইয়াৰ পৰা।
উ'ম। হাওৰা ষ্টেচন নামি কেনে।
তাৱে ইচতেচন অ', তাৰ পৰাতো কিবা হত কিবা এটা। হোটেলত থাকি দিম আৰু বেছি মই ভাবিছোঁ। যদি মই যাওঁ কলকাতা তিনি চাৰি দিনৰ কাৰণে যাম ত' তিনি চাৰি দিনতটো মই চব ঘূৰি ল'ব পাৰিম ন আৰামছে।
অ আৰামছে আৰামছে ঘূৰিব পাৰিবা। উ'ম ইয়াতেতটো আছে ভিক্টৰিয়া মেমৰিয়েলো আছে। তাতে ঘূৰিব পাৰিবা।
অ শুনিছো বহুত মই কি কি শুনিছো ৰবা তাতেটো অ', এইটো হাওৰা ষ্টেচনৰ ওচৰতো আমাৰ হেৰি আছে ন হাওৰা ব্ৰিজখন আছে আগতো তাত তাতে যাম অলপ তাতে খোজকাঢ়িম শুনিছো বহুত ডাঙৰ হয় ধুনীয়াও হয় দেখাত।
অ বহুত পুৰণা বহুত ধুনীয়া উম
অ তলত কি দি আছে তল যি দেখা উৰৰা সেইটো যে ওপৰত বনাইছে তলত
হুগলী হুগলী নদী হুগলী
হুগলী ন অ শুনিছো অ তাতে মানে বহুত ধুনীয়া লাগে চব দেখিলে ওপৰৰ পৰা মই এনেইতো এতিয়া যোৱা নাই যিমান হলে মই ফটোতহে দেখিছো যাম বুলি ভাবিছো তাৰপিছত মই সেইটো ভিক্টৰিয়া মেমৰিয়েল
এইটোতো ব্ৰিটিছ কলাৰ আছে বু ব্ৰিটিছ কালাৰ এ য কি অ কুইন ভিক্টৰিয়াৰ হেৰিত কি অ কি বুলি কয়
অ তাৰ কুইন ভিক্টৰিয়াৰ কাৰণে বন বছিলে ন তাক মনত কৰি বনাইছিলে ব্ৰিটিছতে অ মই মই সৰু থাকো এইবোৰ পঢ়িছিলো যেতিয়া আমাৰ কিতাপতকো সৰু থাকোতে এইবোৰ আহে ন। যে আমাৰ ইণ্ডিয়াত কি কি আছে মনমেণ্ট বিলাক কি কি পুৰণাবোৰ আ ছে মহল আছে এইবোৰ ত তাতে পঢ়িছিলো যে সেইটো পুৰা অ বগা মাৰ্বেল দি বনাইছে পুৰা ধুনীয়া লাগে বৰ দেখাত সেইকাৰণে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে যেনেকে
অ তাজমহল অ তাজমহলতটো আগ্ৰাত আছে ন উম সেইটো সেনেকুৱাই মাৰ বনোৱা আছে বনোৱা আছে সেইটো হোইট মাৰ্বেল হ হৈছে একদম বগা উম
উ ধুনীয়া লাগে ন দেখাত তাৰ ভিতৰত তটো শুনিছো কি বহুত ছবি বিলাক আছে পুৰণা পুৰণা অ মিউজিয়াম আছে পুৰণা বস্তু বিলাক আছে তাতে অ সেইটো শুনিছো সেইটোতো ভালে হয় মই আৰু কেতিয়ালৈকে খোলা থাকে ৰাতিপুৱা কেইটাত খোলে সেইটো
দছটাত অ দছটাত খুলে আৰু পাঁচটাত বন্ধ হৈ যায়।
অ আচ্ছা তাৰ মাজতে যাম ভাবিছো। অ তাৰ পিছত আৰু এটা মিউজিয়াম আছে মই শুনিছো ইণ্ডিয়ান মিউজিয়াম বুলিও সেইটোও বহুত পুৰণা হয়।
সেইটোৱোটো এইটো আৰু ব্ৰিটিছ আহ', সেইটোতকৈ পুৰণা এইটো। চবতকৈ ডাঙৰ অল্ডেষ্ট আৰু চবতকৈ পুৰণ, পুৰা আৰু চবতকৈ ডাঙৰ এচিয়াম পুৰা এ,
অ', আচ্ছা', - আচছা', অ', সেইটোতো চাবই লাগিব, সেইটোতো চাবই লাগিব। সেই এক দিনত ঘূৰা নহয়', অ', বহুত টাইম লাগিব, বহুত সময় যাব তাতে অ', এ', অ', ত', মই যদি যাওঁ মই ৰাতিপুৱা তাতে চাগে ৰাতিপুৱা পাঁচটাতে গৈ পাম মই ট্ৰেইনত যাম। তাৰপিছত মই অলপ হোটেলত থাকিম তাতে ৰুম-চুম চাই লওঁ থাকিব। কাৰণে তাৰ পিছত মই দছটাত ওলাম তাৰ পৰা আগত মই ' হাওৰা-ব্ৰিজ' খন চাই ল'ম। ভালকে কি, কি ', আছে তাতে, আৰু তাত, কিবা খাই লওঁ, মই শুনিছো তাতে লুচি আৰু এ', ৰাতিপুৱা নাস্তাত লুচি আৰু আলু চবজি যি দিয়ে ৰাস্তা-ৰাস্তাই বহুত ভাল লাগে। চুজি অ', চুজি হালৱা দিয়ে আৰু লুচি দিয়ে অ', আৰু কলকাতাতটো খানাৰ কাৰণেও বহুত অ', অ', অ', সেইটো খাই লম অ', তাৰপিছত মিঠা-মিঠাতটো অলপ মিষ্টি দৈ- দৈটো বহুত হেৰি হয় ফেমাচ হয় তাতে। তাৰপিছত কি
ৰছগুল্লা,
ৰসগুল্লা আছে ন', অ', ৰস ৰসগুল্লা খাম। এইবোৰ খাই মেলি তাৰ পিছত ভিক্টৰিয়া- মেমৰিয়েলটো ফুৰি লম। তাৰ পিছত মই', হেৰিত যাম ইণ্ডিয়ান-মিউজিয়াম-ইণ্ডিয়ান- মিউজিয়ামতো ঘুৰোঁতে-ঘুৰোঁতে গধূলি হৈ যাব তাতে খানা খাই ল'ম দুপৰীয়া। তাতে ভাল বিৰিয়ানী ক'ত, পায়,
কলকাতা যে
ৰাস্তাততো ভাল বিৰিয়ানী বনাই অ', বাৰা বজাৰত পায় ন', অ',
ৰাজা বজাৰ এইবিলাক, -
অ', অ', তাতে অ', ত', ম', ভাবিছো দুপৰীয়াতটো বিৰিয়ানী খাই লম। তাৰ পিছত, হেৰি', আৰু কিবা ঝালমুড়ি-ঝালমুড়ি বহুত শুনিছো, ঝালমু়ৰিৰ কথা তাতে ভাল ঝালমুড়ি বনাই, চব জেগাত আৰু পুহস্কও কলকাত ক', বহুত অ', বহুত টেষ্টি হয় বহুত-বহুত ভাল লাগে হা', মজা লাগে। সেইবোৰ খাই লম তাৰ পিছত ইদিয়ান -মিউজিয়াম ঘুৰি ল'ম আৰু কি আছে সেইটোতো গধূলি হৈ যাব ন'। তম', আন্ধাৰ হৈ যাব ন', তেতিয়ালৈকে ঘূৰোতে তো অহ। এ যেতিয়া যাম সেইদিনা অ' ইণ্ডিয়ান ন ভাবিছো নহয় জুটো বেলেগ। কণাই যাওঁ নেকি? সেইদিনা অ' ভিক্ট'ৰিয়া। ভিক্টৰিয়া মেমৰিয়েল আৰু ইণ্ডিয়ান মিউজিয়াম চাওঁতে গধূলি হৈ যাব আৰু। সেইদিনা মই। অ চাইন্স চিটিও মই বেলেগ দিন যাম। বেলেগ দিন যাম বুলি ভাবছো সেইটোতো চাইন্স চিটি আছে ন? মিৰাদোআৰু ইডেন গাৰ্ডেনো আছে ন? ত'।
অ' ইডেন গাৰ্ডেন আছে ষ্টুডিঅ'। ষ্টে-ষ্টেডিয়াম, ক্ৰিকেট ষ্টেডিয়াম।
অ' খেলা- হয় ন কিন্তু ধুনীয়া সেইটোতো অ' তাতেটো হেৰি হয় ন আই
আই-পি-এল হয় তাতে। উম।
হয় ন ইডেন গাৰ্ডেন ষ্টেডিয়াম হয় তো শুনিছো মই, দেখিছো টিভিত দেখিছো তাতে কলকাতা আমাৰ কলকাতা নাইট ৰাইডাৰ্চৰ আই-পি-এল টিম হয়। কলকাতাৰে হয় ন, শ্বাহৰুখ খানৰ টিম হয় যে দেখিছো। মই টিভিত দেখিছো। তো তাতে উ। অ' খেলে বহুত বহল ন এইটো ষ্টেডিয়াম।
অ'-অ'।
অ' সেইটোয়ে তাৰপিছত ভাবিছো ৰাতি এনে অলপ ৰৈ হেৰি কৰিম, কৰিম তাৰ পিছত তাতে ভাগৰ লাগি যাব। যদি আহ মই গুৱাহাটীৰ পৰা কলকাতা যাওঁতে ইমান দচ, পোন্ধৰ ঘণ্টাত। ট্ৰেইনত থাকি তাৰ পিছত ৰাতিপুৱা। হেৰি মই আকৌ দহটাৰ পৰা যাম ঘূৰিব। অ' সেইকাৰণে বেছি নুঘুৰো বেছি বস্তু - তো' দুটা জেগাই ঘুৰিম তাৰপিছত গুচি যাম। অ' হোটেলত অলপ আৰাম - আৰাম কৰিম অ'।
আৰু তাৰপিছত নেক্সট ডে এ বেলেগ দিন আৰু উম।
বেলেগ দিনা আৰু মই ইডেন গাৰ্ডেন যাম আৰু বৰা বজাৰত কিবা মই কাপোৰ-চাপোৰ কিনিম।
শ্বপিং অ' চ কাপোৰ কিনিলো অ'।
কাপোৰ আৰু গহনা এইবিলাক ভাল-ভাল পায়। মই, মই এনেইতো বহুত হেৰি ইনষ্টাগ্ৰামত চায়ে থাকো বৰা বজাৰৰ সেইবোৰ যে সেইটো দোকানত ইমান চস্তাত সেইটো কাপোৰ পায়, হেৰি পায় ত' সেইবোৰ সেইবোৰত। তো যাবই লাগিব চামে যদি গৈ যদি গৈ আছো তাতে ত' ভাল-ভাল চব বস্তু লৈ আহিম বাৰে বাৰেটো যোৱা নহয়।
উম।
অ' ত' সেইটোয়ে ভাবিছো কি এদিনটো ঘুৰি ল'ম। তাৰপিছত বেলেগ দিনা সেইটো ইডেন গাৰ্ডেন আৰু বাজাৰ বিলাক ঘুৰি লম। চাইন্স চিটি যাম আৰু মল, মল আছে শ্বপিং মল আছে। এইবোৰ চাই লম।
চাউথ চিটি ম'ল চাউথ চিটি মল আছেটো ফেমাচ ছয়
অ' শুনিছোঁ‌ শুনিছোঁ‌। ঠিক আছে। সেইটোৱে বেলেগ দিনা যেতিয়া যাম তেতিয়া তোমাক আকৌ ফোন কৰি সুধিম তুমিও আহি যাবা। একেলগত অলপ ঘুৰি লম
অ' ঠিক আছে।
মোহ বৰিয়াৰ গল ত ভাবি বো খাম লাহেকে আৰু এনেও গৰম বেছি সোনকালে
উম। যেতিয়া আহিবা তেতিয়া তুমি ফোন কৰি দিবা উম ফোন কৰি দিবা আমি অ লগ ধৰিম একেলগত তাৰপিছত প্লেনিং চ্লেনিং কৰি কিনে অ' ঠিক আছে বাই।